তটো
হাই।
হাই। গুড মৰ্ণিং, আছোঁ। ভাবিলো তোমাৰ লগত অলপ কথা পাতোঁ আলোচনা কৰোঁ।
ঘৰতে আছা?
হয়-হয়। ঘৰতে আছোঁ। তুমি ক'ত আছা, কি কৰি আছা?
মই স্কুলত আহিছো ৰবা। মই স্কুলতে এতিয়া বাৰু সেয়া নাই একো নাই বাৰু বেলেগ, আজি ফ্ৰী আছে একজাম আছিলেই, নাই মানে। বাকী কোৱা? কিয় ফোন কৰিছিলে?
অঁ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
অ স্কুলত কাৰোবাক থব গৈছা নেকি?
ন নহয় মই মানে স্কুলতে কৰোঁ ইয়াতে টিচাৰ হয় চৌ' মানে
অ হয় নেকি?
আহ
মই আকৌ কাৰোবাক স্কুলত থ'ব যোৱা বুলি কৈ আছো ভাবি আছিলোঁ। বাচ্ছা আছে নেকি বোলো উম
বাকী কি কৰিছা?
বাকী আছো এনেই। ঘৰৰ ৰাতি ৰাতিপুৱা কাম বনখিনি কৰি আজৰি হৈ। পেলাই অলপ বহি আছিলোঁ আৰু এতিয়া তাৰপিছতে এনেকুৱা লাগি আছে মনত তই মোক কৰোবাত এবাৰ ফৰিবলৈ অলপ যাব যাবলে মন গৈ আছে। সেইকাৰণে ভাবিলোঁ, তোমাক এবাৰ সোধোঁ কোটবাত ফুৰিব ইয়াতে। ওচৰত ফুৰিব লগা কিবা আছে নেকি গুৱাহাটীৰ?
অ, গুৱাহাট।
কেনেকুৱা কি ক'ত গ'লে ভাল হ'ব কি কথা। অলপ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত।
আচ্ছা আচ্ছা। উম হম হম। এনেতো মানে ইফালে আজিকালি তোমাৰ হেৰি হৈছে ইফালে। তলৰ ফালেও যাব পাৰা। মানে, যাবলৈ ভাল হৈছে আৰু বাকী। বাকি তাতে।
উমানন্দত। কি আছে, মানে মন্দিৰৰ পৰা কি প্ৰাকৃতিক পৰিৱেশ আছে তাত।
অ, এনেই ফুৰিব যাব পাৰি ভাল লাগে। মানে নদীখন মানে ব্ৰহ্মপুত্ৰ। নদীখনৰ লগতে মানে তুমাৰ আহ উম যাওঁতে মানে যি। সখিনিয়ে যিটো মানে একদম ধুনীয়া হেৰি আৰু পৰিৱেশটোও ধুনীয়া লাগে, বতাহটোৱে মানে বৰ। বেয়া আৰু।
উম নদী পৰিবেশটো ভাল লাগে।
উম উম, সেইফালে পাৰা যদি ইচ্ছা কৰা আৰু বাকী তোমাৰ ইফালেও যাব পাৰা দেই এনেই যদি তুমি যাব বিচাৰা তোমাৰ পানী খাইটিৰ ফালেও যাব পাৰা চন্দ্ৰপুৰ পানী খাইতি।
অ তাৰ প্ৰাকৃতিক ফটগেতৰ গৈছো বাৰু এনেই।
উম উম উম বৰ ধুনীয়া ৰাস্তাটোও বৰ ধুনীয়া আৰু জেগাবোৰো তোমাৰ অ অ সেই ৰাস্তাটোৰ ফালে গ'লে কিবা এটা ভাল লাগি যায় অ।
ভাল লাগে।
বিৰাট ধুনীয়া। আৰু নহলে সেইফালে। আমি গৈছিলো এটা জাগা। হেৰি তপো বন বুলি আছে তাতো যাব পৰা, পিকনিক স্পটো হয় আৰু মানে। বিৰাট ধুনীয়া মানে, অঁ অঁ অঁ ফুৰিব যাব। তুমি তাতে এনেকে খোৱা জেগাও কিছুমান আছে তাতে খাবও পাৰা বা নিজে বনাই লৈ। বোলে তাতে অ তেনেকেও খাব পাৰা।
উম হম।
উম বৰ ধুনীয়া মানে সিফালে যাব পাৰা আৰু বাকী ইটোফালে অলপমান আজিকালি যিহেতু গাড়ী মটৰ বেছি মানে ইফালে ইমান এয়া নকওঁ বাৰু মই কিন্ত। ত যদি তুমি অলপ আহ, গুৱাহাটীৰ ভিতৰত যদি তেনেকুৱা এটা জোগা বিচৰা মানে, তেতিয়া ইফালে গৈ চাব পাৰা আৰু পানী খাইততি হওক চন্দ্ৰপুৰৰ ফালে হওক বা সেই ৰাস্তাটো গৈ গৈ বিৰাট আগলে ওলাই ন। তোমাৰ মৰি। ওলাই জাগিৰদৰ ফালে ওলায়। তেনেকে সিফালেও যাব পাৰা। সেইটো হেৰি মানে ফেমিলিৰ লগত যাবানে? মানে পৰিয়াল গোটেই পৰিয়াল যাবানে?
কোনবা ফ্ৰেণ্ডছৰ লগত যাব লাগিব আৰু তটাই‍ উম
অহ আচ্ছা আচ্ছ।
ক'ত যাওঁ ডিচাইড কৰি পেলাই। যাব লাগিব আৰু মাজে মাজে অলপ ফুৰিলে ভাল লাগে।
অ যাব লাগে যাব লাগে বেলেগ জেগাত যিমান মানে জেগা যোৱা যায় তোমাৰ সিমানেই নিজৰে হেৰি হয় তুমি যাত মানে মানুহৰ। বিষয়েও জানা আৰু জেগাবিলাকৰ বিষয়েও জানা। আৰু মানে এনেই তুৰিষ্ট স্পত বিলাকত যোৱাতকে মানে তুমি যদি একদম গাঁৱৰ মানে। ভিতৰ লোকেল মানুহখিনিৰ লগত তুমি বেছি টাটছত যোৱা। এতিয়া বেছি শিকিব পৰা যায়।
হয় হয়
মানে যিখিনি তাৰে মানুহ চাপ'জ এ মানে এ এটা জেগাত গ'লে যদি। তাৰে মানুহখিনিৰ লগত কথা পাতি পেলাই তাৰে বজাৰখন যোৱা যায় সেই বজাৰখনত কিনো পায় তাৰপিছত সেই মানুহখিনিৰ লগত। কথা পাতিলে কিনো মানে হেৰি। হয় মানে একদম ভি। ভিতৰুৱাকে আৰু মানে এনে যিখিনি মানে বাহিৰত থাকে। থকা যে সেইটো নহয় এনেই ধৰি লওক ক'ৰবাত এনেকুৱা ৰিজৰ্ট আছে আজিকালি বেলেগ বেলেগ এনেকুৱা ৰেষ্টুৰেণ্ট বা এনেকুৱা এনেকুৱা থাকে সেইবোৰ নহয় মানে যেতিয়া এনেকুৱা ভিতৰৰ এনেকুৱা জেগা এটাত কিবা এটাত যোৱা যায় তাৰে লোকেল মানে খানাটো খাও বেছি ভাল আৰু সেই মানুহখিনি তাতে লগ পাব পাৰিলে বেছি ভাল মানে তেতিয়া বেছি গম পাই যে উম গাৱত থলুৱা খাদ্য হয়। উম উম উম উম সেইটোৱেই আৰু বাকী গৈছিলানে ইয়াৰ আগতে ক মানে হেৰিত এইটো ইয়েৰত
এতিয়ালৈকে যোৱা নাই বাৰু বৰ্তমান সেইকাৰণে যাওঁ বুলি ভাবিছোঁ আৰু
হম হম হম মই ই আগৰ বছৰ উম ইয়াৰ আগৰ বছৰ বছৰহে গৈছিলো মোৰ এই বছৰটো এতিয়ালৈকে যোৱা হোৱা নাই যাম ভাবিছোঁ যদিও মানে কি হয় আৰু এতিয়ালৈকে হোৱা নাই বাৰু কিন্তু ইয়াৰ আগতে আমি হেৰিত গৈছিলোঁ আ হেৰিত গৈ আহিলোঁ কেদাৰনাথত গৈ আহিলোঁ আ ভাল লাগিল। মানে ভাল ভাল বহুত ভাল বহুত বেছিয়ে ভাল মানে কিন্তু মানে তাৰ তলৰ পৰা মানে আমি এনেকৈ খোজকাঢ়ি যাব লাগে কিন্তু যিটো মানে হেৰি আৰু তাতে এনেকৈ বেলেগ মানুহে এনেকুৱা হেৰিও আছে এনেকুৱা পালকি বা এনেকুৱা পিঠু বুলি কয় যিটো পিঠিত লৈ যায় বা ঘোঁৰা বিলাক আছে কিন্তু মানুহবোৰে মানে নিজে যাব পাৰিলে বেছি ভাল যিহেতু মানে ভগৱানক বিচাৰি গৈছে তাতে যদি আৰু বেলেগৰ পিঠিত উঠি যায় সেই সেটো আৰু তাতকে নোযোৱাই ভাল উম সেইকাৰণে নে মানে যদি মই গৈ আছো এটা জেগাত সেইটো যিটো তীৰ্থ যাত্ৰা বুলিয়ে কয় তাৰপিছত যদি মই অ ঘোঁৰা বা ইয়াৰ পিঠি উঠি গৈ আছো মানুহৰ পিঠি উঠি গৈ আছো তাত মানে একো হেৰি নাই আৰু সেইটো সেইকাৰণে নে এ সেইটোয়ে আৰু সেইটো আমাৰ বিৰাট ভাল আছে আৰু হেৰি অভিজ্ঞতা হিচাপত সেইটো বিৰাট ভাল আছিলে আমি তলৰ পৰা মানে যিটো গৈছো বাৰ ঘন্টা লাগে প্ৰায় ওপৰ পোৱালে কেতিয়াবা বেছিও লাগে বা তাতকৈ কমো লাগে কিন্তু মানে আমি যিটো হেৰিত খোজ হেৰি গৈ আছিলোঁ একদম ৰাতি ৰাতিপুৱা আমি পাঁচটাত ষ্টাৰ মানে আৰম্ভ কৰিছোঁ আৰু একদম আবেলি মানে হেৰি হৈ গৈছে আৰু মানে প্ৰায় ছয় বাজিছে চাগে গধূলি
উম
সেই গৈ থকাৰ মানে হেৰিত আমি যিমান মানুহ লগ পাইছো বা সেই ৰাস্তাটো হওঁক বা সেই পৰিৱেশটো হওঁক বিৰাট ধুনীয়া আছিলে মানে তাতো শিকিবলগীয়া বহুত কথা মানে বেলেগ বেলেগ ধৰণৰ আৰু সেইবিলাকেও মানে বহুত শিক শিকাই আৰু ধৈৰ্যই হওঁক বা মানুহৰ বেলেগ বেলেগ মানুহৰ পৰা শিকা কথাই হওঁক মানে শিকিবলগীয়া আৰু সেইবিলাক আৰু সাধাৰণতে আমি এনেকুৱা যিকোনো জেগাত ফুৰিব গ'লে মানে সেই জেগাটোৰো আ ভালেখিনি কথা জানা যায় বা নতুন এটা বস্তু শিকি অহা যায় সেইকাৰণে মানে মই ভাবো আৰু মানুহে মানে এটলিষ্ট মানে যাব লাগে আৰু মাজে মাজে যেতিয়াই সময় পোৱা যায় আৰু
উম
হু হ
মানুহৰ মনবিলাক ই হয় ভাল থাকে নিজৰ অকল ঘৰুৱা কাম কাজৰ মাজতে সীমাবদ্ধ থাকি মানে যিটো এটা হেৰি হয় বা বাহিৰত গৈ বা মানে তাৰ এটা বেলেগ এটা সুকীয়া আমেজ এটা আছে
অ অ সেইটোৱে আৰু আজি কি কৰিবা এতিয়া
আছোঁ এতিয়া ঘৰুৱা কাম বন
উম হম হম হম হম হ ওৱা
উম
আৰু ঘৰত কোন আছে
ঘৰত বৰ্তমান আছে মোৰ মা দেউতা
হুম হুম হ
দেউতা আছে আৰু মই আছোঁ।
হম, হম।
তুমি কি? কৰি আছা বৰ্তমান কি কৰিবা নেক্সট?
নাই নাই একো কৰা নাই এতিয়া এনেই বহি আছো আজি, হেৰী- হেৰিয়ে বাৰু ফ্ৰিয়ে আছোঁ বাৰু- সেইকাৰণে, ভাল লাগিল ফোন কৰাই। কথা পাতি। এনে মাজে মাজে কথা পাতিও ভাল লাগে। উম। তাকে আৰু।
এতিয়া তুমি এইবাৰ ক'ত যোৱাৰ- ি আছে কা ভাবিছে নে
নাই নাই নাই, ভাবাই নাই আৰু- এতিয়া, মোৰো এতিয়া মানে, অলপমান মিলা নাই আৰু, কিন্তু ভাবিলেও মানে হোৱাগে নাই আৰু এনে ভাবি থকা গৈছে- কোনো জেগাত মানে যিকোনো জেগা হ'লেই গৈ ভাল লাগে, সবৰে নিজৰ নিজৰ এটা মানে ধুনীয়া হেৰি এটা থাকে আৰু। মানে অমুক জেগাত গলেহে যে ভাল লাগিব তেনেকুৱা নহয় মানে- আমি যদি নতুন যিকোনো জেগা এটাত- যাওঁ তাতে আমি মানে কিবা নহয় কিবা- মানে শিকিব পাওঁ দেখিব - পাওঁ, বা মানুহ লগ পাওঁ বেলেগ বেলেগ বা তাৰ, হেৰিবিলাক বেলেগ থাকে মানে খোৱা- খাদ্য মানে থলুৱা খাদ্যবিলাক বেলেগ থাকে, থকা পৰিৱেশবোৰ বেলেগ থাকে। তেনেকুৱা আৰু। উম।
উম হয়।
উম। অ। উম উম। আৰু বাকী আজি বতৰ কেনেকুৱা?
বতৰ ঠিকে আছে। বৰষুণ নাই দিয়া, ৰ'দো- বৰ বিশেষ নাই, বৰ-
হয় নেকি আমাৰ ইয়াত মানে একদম- পুৰা ৰ'দ দিছে আজি। ৰাতিপুৱা অলপ বৰষুণ দিছিলে কিন্তু এতিয়াতো পুৰা ৰ'দ মানে-
ৰ'দ দিব এতিয়া টাইম আছে দচটা বাজিবহে এতিয়া। দছটা বজাৰ লগে লগে আৰু- পিছত লাহে লাহে বাৰটা বজালৈ ৰ'দ- ওলাব আৰু লাহেকে। এতিয়ালেকে ঠিকে আছে।
তাকে তাকে এই এনেকোৱা হেৰি হ'লে মানে বতৰটো ভাল হ'লে ক'ৰবাত ফুৰিব গ'লেও ভাল লাগে। বতৰটো বেয়া হ'লে মানে বেছি ৰ'দ দিলেও বেয়া লাগে, বেছি বৰষুণ দিলেও বেয়া লাগে।
তাকে তাকে
দিগদাৰ হৈ গৈছে এতিয়া। উম দিয়া বাৰু থিক।
ঠিক আছে অ ঠিক আছে ঠিক আছে আকৌ লগ পাম কথা পাতিম।